অ'হ ক।
কি কৰিছ।
আছে নহ এনে বাহিৰত ওলাই মেলি আৰু।
খবৰ খাতি ভালেই।
ঠিকে আছে আৰু তোৰ।
এ মোৰো ঠিকে আছে আৰু ঠিক ঠাক দে।
উম বাকী ভাত পানী বনাল।
নাই মাহতে আমাৰ ভাত পানী চাৰে নটা মানত বনাবলৈ। যায়হে খাওঁতে খুন্দতে বহুত সময় লাগে।
উম আমাৰো একে। আমাৰো নাই বনোৱা এই ভাইটিক পঢ়াই আছিলে তোৰ এইটো কি কয় ত ডিগটেশ্যনটো আছে মেইন এক্সজাম খিনি হৈ গ'ল। দিগটেশ্যন ইডিং চিডিং। কিবা আছে যে সেয়া পঢ়াই আছিলে।
আহ তই নপঢ়াও ভাইটিক।
উ এ মই কেতিয়াবা পঢ়াও তাৰ লগত পঢ়ালে মোৰ কাজিয়াহে লাগে সেই।
অই একেই আমাক অথনি। মোৰ ভন্টি পঢ়ালেও সেই কাজিয়াই লাগি থাকে তথাপিও মানে মায়ে পঢ়াব মন নকৰে মোকে লগাই দিয়ে আৰু তই পঢ়াই তাক তই এতিয়া।
হয় অ কামোৰহে পাইছো। মই সেইগাল যা ন।
একে কামোও লাগে আৰু সৰু পোৱালী। পঢ়াই বেলেগ কামো লাগে।
উম।
মানে ইমান ডিটেইলছৰ পৰা পঢ়াব লাগে সিহতক অ মানে সি। যে ইমান ডিটেইলছৰ পৰা পঢ়াব লাগে সেইকাৰণে দিগদাৰ হয়।
আৰু কিয়নো ভালকে পঢ়িলেও ভাল লাগে অকৰামি দেখায় যে মাথাটো চুটি যায়।
অ সিহঁতে বেছিকে মানে জানাতো দেখাই যে আমি নাজানো সিহঁতে। তেহে জানে।
উম কি হয় বা তেতিয়া মানে অশান্তি লাগে নাই এইবোৰ।
অ অশান্তি লাগে আৰু নিজৰোতো অকমান ৰেষ্ট লবলৈ মন যায় নিজৰ ইমান বছৰ পঢ়ি পঢ়ি ফাইনেলি খতম হৈছে।
মোৰ আকৌ কি মোৰ কিবা আকৌ প্ৰব্লেম দিছে মানে এ নাজানো ফোন নাযায় দেখোন মানে ফোনবোৰ আহি আছে কিন্তু ফোনতটো যাওঁতে মানে এনেকে মানে এতিয়া মই। তো কৰায় নাই না।
উম।
তাৰপিছত কৰা নাই কিন্তু তেনেকে দেখাইছে কি তোলে কৰা মোৰ কমপ্লিট হৈ গৈছে আৰে মইতো কৰাই ন এইটো কি প্ৰব্লেম দেখাইছে তেনেকুৱা মানে আগতো কালিও মই এবাৰ কৰিছিলো তাৰপিছত সেইটো যে চাবমিট তাৰপিছত চাবমিট তেনেকে জিৰোছেকেন দেখায় পেলাই চাবমিট হৈ গ'ল এ। কমপ্লিট দেখাইছে বোলে মই কৰায় নাই।
অ তেনেকাতো মোৰ। ৰো হ'ল ন ময়ো এনেকে পাপাৰ লগত কৰোতেও তেনেকা হৈছে। কমপ্লিটে হৈ পেলাই মানে নিজে হেৰি হৈ গৈছে। এক।
জিৰো ছেকেন মানে নহয় মই যাচ নাম্বাটোহে মাৰিচো নাম্বাৰটো মাৰোতেও কন্টিনিউ টিপিছো আক।
অ অ কিবা চাগে গ্লিজ হবও পাৰে কিবা উল্টা পাল্টা হবও পাৰে।
যে আজিও হৈ হৈছে সদায় সদায়। এতিয়া জানো। কৰিব নালাগে নে।
আহ। উপাই নাই আৰু এই আগতে মোৰো তেনেকাই হৈছিলে পাপাৰ লগত কৰিবলৈ যাওঁতে নোৱাৰো দেখোন। কিবাহে হৈ যায়, কাটিহে যায়। আকৌ ছেকেণ্ড জিৰ' হৈ যায়, অট'মেটিকেলি ছাবমিট হৈ যায়।
হুম এইবোৰ আৰু, ফাষ্টে-ফাষ্টে অশান্তিটো হৈছে, ইয়াক আকৌ মোৰ পাছে-পাছে হৈ হ'ল এতিয়া আকৌ হ'বলৈ লৈছে যেতিয়া আকৌ মই কি কৰো ক'চোন?
উপায় নাই আৰু। এতিয়া কি কৰিবি? চাহ ৱেইট কৰ ঠিক হয় নে নহয়।
সেইটোৱে আৰুনো কি কৰিব পাৰোঁ! সন্ধিয়া কি খালি?
সন্ধিয়া মই চাহ-তাহ নাখাওৱে গতিকে এনেই কিবা এটা এনেকে ব্ৰেড খালো। হেৰি লগত, জেমৰ লগত। তই কি খালি?
জেম খাবলৈ পাপাক আনিবলৈ কলো, নানিলে গৈ!
অ' মোৰ আকৌ হেৰি খাবলে মন আছিলে তোৰ এই মানে! দিনাখন পিজ্জা অৰ্ডাৰ কৰিছিলো, অৰিগেন', চিলিফ্লেগচখিনি আছিলে। মই বোলো ধুনীয়াকে চেণ্ডুইচ বনাম আৰু। দেই মোৰ মা যে বাচন লেটিয়ালে চাবি, আগতে এইটোয়ে ক'ব আৰু বাচন চন ধুবলে এলাহ, নবনাবি নক কৰিবি, খেচিবি, অ' নবনাবি একদম। এইবিলাক আগত
এ অ' বনোৱাটো বনাবতো ধুনীয়াকে তে হৈ যায় মোৰো মানে এইটো কি কৰা কি নাই, সন্ধিয়া হ'লে মানে মোৰ মাথাটো মানে কিবা চ কিবা এটা বনাব লাগিব, লাইক ইউটিউব-চিউটিউবত আহি যাব আৰু কি বনাও কি নবনাও!
অ' ইউটিউবত চব শেষো পায়, ইউটিউব আৰু ইনষ্টাত যে চব ফিডত মোৰ এইসোপা খানা, খানা, খানা আৰু মানে বনাব মন যায় ন কিবা এটা ধৰ, ৰল দেখি গ'লো বা কিবা এটা বেলেগ বস্তু দেখি গ'লো ।এয়া বনাই নিজৰে হেৰি কৰিব মন যায় কিন্তু উ মায়ে নুদিয়ে
কেতিয়াবা তোৰ মানে এল-এলাহ লাগিলে বা তেওঁৰ ফাষ্টফুড খাব লগতে আৰু নাই ভাই মই নোৱাৰো। মই অৰ্ডাৰ দিয়ে দিব লাগিব দিয়ে দিম আৰু।
অ' আৰু মানে আবেলি হোৱাৰ লগে লগে কিবা এটা মানে চাটপতা খাবলৈ মন গুচ
অ' কিয় মই সেইদিনা তোৰ বনাইছো ইফালে তোৰ মই এইটো কি কয় চেৱৈ বনাই আছো, পাপাৰ কাৰণে আকৌ পাপাৰ চুগাৰ আছে আকৌ পাপাৰ কাৰণে আকৌ এক্সট্ৰাকে থৈ পেলাই আকৌ তাত চেনি দিছো তাৰপিত ইফালে আকৌ মেকৰনি বনাই আছো। মানে কি দেখিবি মোক খোৱাৰ জুতি, ইটো বনাম সেইদিনা আকৌ কেইদিনমান আগত তোৰ কি কৰিছো আলু বইল কৰি। আলু, তাৰপিছত পিঁয়াজ, এনেকৈ আৰু তোৰ বিলাহী তাৰ মানে এইবোৰ মানে গোল-গোলকৈ কাটি পেলাই লৈছোঁ আৰু ধৰ জলকীয়া-চলকীয়া দি একদম তেওঁৰ আমি ঘৰতে জিৰাটো সেইটো মানে ফ্ৰাই কৰি পেলাই মানে পিছু না, সেই জিৰা হেৰিটো দিছো তাৰপিছত জলকীয়াগুৰি অলপ, চাট-মচলা আৰু ক'লা নিমখ দি দিছো আৰু তেঁতেলী-পানী দি দিছো তাৰ ওপৰতে। তেনেকে খাইছ নাজানে আৰু কি আলু ক চালু নে কিবা বুলি কয় ৰেচিপিডাল কিবাকিবি বনাই থাকো কৈছোঁ না
অ' একেই চেম, মইও কিবাকিবি চটপাতা বনাই থাকো, সিদিনাখন তেনেকে সেয়া প'হা নিচিনা বনাবলে ট্ৰাই কৰিলো, তাৰপিছত আকৌ এয়া কিবাকিবি মানে এক্সপেৰিমেন্ট কৰি থাকো, আকৌ মাজতে দেখিলো চাগু আমা যে চাগু আনিলে মাহঁতে পেলাইহে দিয়ে নাখায় নহয় চাগু-তাগু বিলাক। তাৰ ম সিদিনাখন কৈছো নহয় মই কিবা এটা বনাম চাবচোন, তাৰ পিছত এনেকে চাগুৰ পকৰি বনালো। আকৌ সিদিনাখন মৰিবি আৰু- শুনিলে মই মুড়িৰ পকৰি বনাইছো।
মুড়ি পকৰী
কি টেষ্টি লাগিছে।
অ কি কি বনাই থাক, মই এ ব্ৰেডৰ বনাইছিলো ব্ৰেড ছেড- কিবা কিবি কৰি পেলাই সেগাৰ ছিজটীজ দি পেলাই মাজত-
অ ব্ৰেড চব টাইপ মানে।
অ আকৌ তোৰ এদিন ভাইটিক কেইদিনমান মানে মা বাপাৰ বেমাৰ হওতে আকৌ ৰাতিপুৱা ৰাতিপুৱা স্কুললৈ পঠাবলগীয়া হৈছিল যে, তাক একদম মই কি কৰিছে। অ ভাবিছো কি বনাওঁ, কি বনাওঁ, কি বনাওঁ ভাবি পোৱা মেগীটো মেগীটো তাত সোমাই দিছো। তাৰ পিছত ত এটাত মই কি কৰিছো, ব্ৰেড লৈছো আৰু ব্ৰেড টো দুপিচ আছে। দুপিচৰ পৰা মই দুটা দুটা বনাই দিছো চাইডে চাইডে কাটি পেলাই ন ডাঙৰ ডাঙৰ কে মানে মাজত ডিভাইড কৰি পেলাই যে। তাৰ পিছত তেনেকে কৰি পেলে। তেনেকে পিঁয়াজ, বিলাহী মানে বেলেগো একো চব্জিও নাছিলে মানে কি দিওঁ পিঁয়াজ, বিলাহী। অৰেগেনো আছিলে অৰেগেনৰ চিলি ফ্লেকস্ দি দিলো আৰু চয়া চচ আছিলে চচ ঢালি দিলো তাৰ মাজতে দি দিলো চীজ আছিলে চীজ দি দিলো আৰু সেয়া হৈ গ'ল তাৰ পেট ধুনায়াকে ভৰি গ'ল আৰু চকলেট এটা এটা দি দিছো আৰু-
এ চয়া চচডাল যে ইমান ধুনীয়া লাগে মানে কিবা টেষ্টটো বেলেগ কৰি দিয়ে চয়া চচডাল দিলে ন।
অ টেষ্ট আৰু কালাৰটো কিবা বোলে ভাল লাগে দেখ-
ভাল লাগে দেখি ভাল লাগে, মই আমাক- আকৌ ভন্টিয়ে আলু মোৰ আলু পৰঠা দিলে মানে বৰ ভাল পায় আৰু মই আলু পৰঠাটো ধুনীয়াকে বনাও যে। তাকে একে বাৰে বাৰে আও ৰাতি। টিফিনলৈ একেবাৰে তাই মোক, মানে তাই সোনকালে যায় ন স্কুল মই ছটা মানতে উঠিব লাগে তাইক টিফিন দিবলৈ কাৰণে। তাৰ পিছত আৰু এমা আলু চব অ কি আল আলু হেৰি কি বুলি কয় আলু পৰঠা বনাই দেচোন আলু পৰঠা বনাই দিয় এনেকে কৈ- মোৰ ৰাতিপুৱাই ৰাতিপুৱাই চ মই আৰু বনাই দিওঁ আৰু কেতিয়াবা পতককে নোৱাৰে। আলু বইল কৰ আকৌ সেই সোপা ভাজ আকৌ নাভাজিলে মানে কিবা। কিবি লাগে ভাজি চাজি মচলা চচলা অকণ দিলেহে ধুনীয়া লাগে।
উম মোৰ আকৌ মই কি মই আটা মই অকল এটা আটা মাৰিব নাজানো। আৰু তোৰ ৰুটিটো মই যেতিয়া বেলিম তেতিয়া তোৰ মানে মোৰ গোল নহয়, কেতিয়াবা যেনে তেনে মানে ভগৱানৰ কৃপাত কেতিয়াবা গোল হ'ব পাৰে। বাকী এনে মানে গোল নাই কিন্তু পুৰো তো ভাল পুৰো আৰু সেইটো ন পুৰা ধুনীয়াকে একদম বৰ ধুনীয়াকৈ পুৰা চু়ৰা কৰি দিয়ে আৰু মই খিচিৰি বনাব নাজানিম বাকী চব জানিম।
মই মই বাৰু চব জানো দেই। মানে আলু কি ৰুটিও মোৰ ধুনীয়াকে একদম গোল হয়। মানে মায়ে মানে কি হয় ৰুটি বেলিবলে এলাহ কৰে ত মোক মোকে লগাই দিয়ে মানে, মই ৰুটি বেলি বেলি এতি মই প্ৰ' বনি গ'লো আৰু। মানে মোৰ ৰুটি গোলে বনিব তাৰপিছ ৰুটি গোল মানে। ম চি সেইবিলাক চব বনাব পাৰোঁ বাৰু দেই।
মইতো বাতি লগাই দিওঁ আৰু বাতিটো থপকে, মাৰি দিম আৰু।
আহ বাতি য়ে দি।
আগতে যেনেকে গিলাচে দি সৰু সৰু সেয়া কৰিছিলো, যে তেনেকুৱা কিবা কিবি।
কি কি।
আগতে তোৰ গিলাচেদি যায় তোৰ ৰুটিবোৰ সৰু সৰু ৰুটি বনাই যে তেনেকে আৰু।
আহ তেনেকুৱা আহ আকৌ কেতিয়াবা, মম' বনাবও মন যায় অহ অহ আকৌ। যে।
মই বনাইছো আকৌ দেই মই সেইদিনাখন, ম'ম'ও বনাইছো তোৰ চব্জি বেলেগৰ কবি চবি থাকিব লাগে না। তাৰপিছত মই চয়াবিন। চয়াবিন বিচাৰিলো তোৰ দোকানখন বন্ধ এতিয়া মই কি কৰিম তাৰ পিছত দেখিলো কি গাজৰ আছে। গাজৰ আছিলে তাৰপিছত বিলাহী অ অ ন বিলাহী, দিয়া নাই অ গাজৰ আছিলে আৰু তাৰ এইটো কি কয় পাহৰি থাকি ন গাজৰত অ পিয়াজ আদা ৰচুন আৰু বিট আছিলে অ সেইকেইটা মইতো সৰু সৰুকে কাটি পেলাই দিলো আৰু তাতে এনেকে বন। তটো চুপ চুপ বনাই দিলো সেইয়টো টেষ্টি হৈছে আটাৰ ম'ম'।
অ ভাল লাগিছে চাগে ন মই বাৰু এনেককা বনাই পোৱা নাই কেতিয়াবা বনাব মন আমাৰ এই হেৰি নাই যে মম' বনোৱা এইডাল ষ্টিমাৰটো নাই যে।
মোৰ ওচৰটো নাই।
ক'ত বনালি তই।
মই এনেকে চচ থাকে যে। চচত তো পানীতো নিও। তাৰপিছত এনেকে তোৰ মানে ষ্টীলৰে তোৰ এটা মানে কি কয় বাতি নিচিনাই থাকে বাতিটোত মানে তোৰ মানে ফুটা ফুটা ফুটা ফুটা আছে আৰু। এই তাৰ ওপৰতে মই তোৰ ভালকে। তেলটো লগাই পেলায় দি দিওঁ আৰু। মানে আৰু সোমাই নোজোৱাউ পানীতটো মানে কমকে দিওঁ আৰু সেইটোত মানে যাতে কি মানে ম'ম' খিনিলৈকে আহি নাযাওক আৰু বইল নহ হলেও মানে পানী খিনি মানে বহুত বইল হৈ গ'লে মানে ম'ম খিনিলকে সোমাই নাযাওক তেনেকে দিওঁ ওপৰত ঢাকন এখন দি দিওঁ আৰু সেইটো ষ্টীমতে বইল হৈ যায়।
অ আচ্ছা তই মানে এনে যোগাৰ কৰ মই। তেনেকুৱা কৰিম ৰ এইবাৰৰ পৰা এইবাৰৰ পৰা কৰিব লাগিব ৰ কেতিয়াবা বনাব মন যায় উম দেছি যোগাৰ।
কেতিয়াবা আকতো খিনি চিনি নিদে হাতত পইচা নাথাকিলে কি কৰিব তেনেকেতো কিবা কিবি যোগাৰ মেলি কৰিবা। খাব লাগিব বনাই।
আকৌ যে কিছুমান ছোৱালী যে আছে নহয় যে এই মই বনাব। নাজানো মই খালি মেগীহে জানো বনাব পানী বইল এনেকুৱা খং উঠে ভাই হয় ব্ৰ আৰু খানা বনাই কি বেয়া পোৱা মোৰতো বহুত ভাল লাগে নিজৰ। বনা।
হয় এয়া নিজে মানে ধুনীয়াকে বনাব লে নিজেই খাবলৈ ভাল পাবি বস্তু নিজে খাবলৈ মোৰ এইটো খাত চখ আছে সেইকাৰণে বনাবলৈ চখ আছে বনাবলৈ চখ আছে কাৰণে খোৱাৰ চখ নহয় খাবলৈ চখ আছে কাৰণে বনাওঁ মই।
ছেইম ছেইম মোৰ যে খোৱাৰ টেষ্ট মানে মোৰ মানে মই মানে। চটোৰী। জোবান মানে কৈছো নহয়। মুখত লাগিব লাগিব তাৰমানে যি টি বনালে যি টি মোৰ টেষ্ট ভাল নালাগে।
এ ধুনীয়াকে তোৰ মুখত লাগিল দে খাবলে ভাল লাগে ।মই আকৌ মাক কেইকেইদিন কৈ আছো মাকেই কেইদিন কৈ আছো ।সি কেক বনোৱা কেক বনোৱা কেক থ ঘৰত বনোৱা কেক বহুত দ হল খোৱা নাই। আগতে পিজা চিজা বনাইছিলো পিজ্জা বনাবলৈ মানে বহুত কষ্ট কষ্ট হৈ যায় না এই লকডাউন। সময়ত বনাইছিলো। কিবা কিবি মাক কৈ আছো ।কেক বনাই কে ক মায়ে বনোৱা না কালিলে মইহে বনাও নেকি ভাবি আছো ।ৰ ঘৰ কেকটো খাইপেলাই কিন্তু কিবা এটা বেছিয়ে ভাল লাগে।
ভাল লাগে ভাল লাগে ঘৰৰ কেক টো ধুনীয়া লাগে দেই মইও বনাও নহয় কেক ভাল লাগে।
তই খাইে থাকিবলে মন যায় সেইটো মই। বনাইছো এইজ মই নবনোৱা বস্তু নাই মই চব বনাইছো।
মই বাৰু পিজ্জা বনাই পোৱা নাই ।কিন্তু বাকী কেক চেক বনাইছো দেই কেকটো আকৌ ধুনাই বনাও বাৰু।
চাওমিন ৰোল তল চব বনাইছো একো নবনোৱা বস্তু নাই মই।
মাজতে এয়া ৰেচিপি। কেইটামান থৈ দিছো মই বোলো এই বৰ্ড। চটাইমত মইবলো। যেতিয়া পৰীক্ষা শেষ হব তেতিয়া বনাম আৰু তেতিয়া বনাই বনাই খাম আৰু এই ভিডিঅ'য় বিছাৰি পোৱা নাই এতিয়া। তেওঁৱ। ফাইনেলি বৰ্ খতম বনাব। পাৰিম এতিয়া।
এ মইতো ই কি চিকেন আফগান কিবা কিবি সেইবোৰ চাই থৈ আছো ।এদনা আকৌ ছডেনলি কি হ'ল মই এইফালে ফুৰিবলৈ গৈছিলো আমাৰ ওচৰতে আৰু মাহীহতৰ ঘৰত। তাতো ফটকে মইতো এনেক দেখিলো মোৰ। মোবাইলত কি ৰা বিৰিয়ানি হিলে হ চিকেন মই চিকেন বিৰিয়ানী আজি খামেই মানে খাম। তোৰ কেইটা বাজিলে ৰ তেতিয়া চাৰে আঠটা বাজি গল আৰু ইয়াত আঠটা বজাত দোকান হৈ বন্ধ হৈ যায়। তাৰপাছত পাপাহ সু আহি ব'লা আৰু দোকানত যাওঁ গৈ পেলাই দৈ আনিমগৈ দৈ আনিছো মাংস পটকে মাংস অনা আছিলে মানে সেইটো কি নাখা মাংস নবনাও কাৰি নবনাও চিকেন বিৰিয়ানী। চিকেন বিৰিয়ানী পাছত চিকেন বিৰিয়ানী বনাই হে এৰিলো ।তাই তই এঘাৰ চাৰে এঘাৰটা এঘাৰটা মানত খাইছো কিন্তু এইটো খাইহে আহিছো।
অঁ কিন্তু চিকেন বিৰিয়ানীটো আকৌ ইজি মই বনাবলে ইজিও পাওঁ আৰু ভাল। ভালো লাগে খাই পেলাই।
উম।
মানে ঠিক নৰ্মেল আৰু পাৰি আৰু ধৰ বনাব কৰিবলৈ সেই। টেষ্টি লাগে আকৌ কেতিয়াবা মই ভেজ বিৰিয়ানিও বনাও ।যেতিয়া মানে ধৰ খাবলৈ ধৰ দালি চালি মন চন নাযায়। ম আৰামছে একদম পুৰা দেশি যুগাৰ ভেজ বিৰিয়ানী। বনাই দিওঁ পোলাও। কি হেৰি কেইটামান চয়াবিন কেইটামান আনি।
অহঁ।
সেই তেতিয়াও কি মজা লাগে খাই পেলাই কেতিয়াবা বনাই।
উম চাব লাগিব ঠিকে আছে দে।
অ' অ' হ'ব